অ শুনিছে নে
শুনিছোঁ শুনিছোঁ কি কৰি আছা
এয়া আছোঁ আৰু ভাত বনাব লৈছো
অ' ভাত বনাবলৈ প্ৰচেষ্টা আৰম্ভ কৰিলাই নেকি
এয়া ভাত বনাবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আৰু
ঠিকে আছে ঠিকে আছে বনোৱা গৈ আছো বাৰু ভাত সাজ খাবলৈ মই।
অ' আহিব আহিব।
ভাতসাজ খামগে ভালকে কিহে বনাইছে বাকি? মই আপোনাৰ চহৰতে।
হয় হয়, হয় হয় হয়।
মই বাকী আজি যাম নেকি আপোনাৰ ফালে ভাত সাঁজ ভালকে খাবলৈ আপুনি যদি নিমন্ত্ৰণটো জনাই মোক।
হয় হয়, নিশ্চয় নিশ্চয়, আহিব আহিব।
কিহে পিছে কিহে বনাইছে আপুনি ভাতসাজ?
মই ভাত আজি খাচী মাংস অকণ আনিলোঁ তাৰপৰা গাহৰি মাংস ড্ৰাই ফ্ৰাই কৰিছোঁ।
ঠিকে আছে।
আৰু ভকুৱা মাছ পালো ভকুৱা মাছো দু পিচ লৈ আহিলোঁ।
খকোৱা মাছ?
ভকুৱা ভকুৱা মাছ।
অ' ঠিকে আছে মই বোলো খকুৱা মাছ এইটো
নহয় নহয় নহয় ভুল যে ভকুৱা মাছৰ আনিলোঁ, তাৰ পৰা সৰু সৰু মাছ পালো শিঙি মাছ শিঙি মাছ আনিলোঁ শিঙি মাছৰ জোল বনালোঁ।
হা বহুত বহুত বিধ বনাইছে দেখোন।
অ', অ ', এই আপোনাক নিমন্ত্ৰণ কৰিম বুলি ভাবিয়ে আছিলোঁ সেইকাৰণে তই ইমানি আইটেম গোটাইছোঁ।
আপুনি এতিয়ালৈকে মোক নিমন্ত্ৰন কৰা নাই মই সোধাৰ পিছ সোধা পিছত কৈছে আপোনাৰ নিমন কৰিম বুলি ভাবি আছিলোঁ।
মই মানে নহয় আপোনাক মানে এটা ঘপকে মানে আৰু মাতিম বুলি ভাবিছিলোঁ।
আপুনি অকলে এইখিনি ভোজন গ্ৰহণ কৰিম বুলি ভাবিছিলে ইমান খিনি।
আমি ই মই দৈত্য নহয় নহয় ইমন।
আপোনাৰ এইটো আপুনি পেট পেট নে সেইটো আপোনাৰ টেকেলি?
আপুনি ভুল বুজিছে মই ইমানখিনতে হজম নকৰিম নহয়।
আপুনি আপোনাৰ পেট নে টেকেলি ইমান?
আপোনাৰ আপোনাৰ টেকেলিত ভৰাবলৈকে মই ইমান খিনিত গোটাইছোঁ।
এ নাই নাই মই ইমান খিনি ভাৰাব নোৱাৰো মোক মোক দি পঠিয়াব আপুনি মোক
অ', অ', সেয়াই সেয়াই আপোনাক মানে টিফিনত ভৰাই মেলি দি পঠিয়াম আৰু।
ঠিকে আছে খোৱাব কিবা এটা, বাকী মই সময় সময়টো মিলাই পেলাই যাম নহ'লে আপুনি মোক কোঠাত দি থৈ যাবহি বেয়া নাপায় যদি।
উ হো?
কোঠাতে মোক দি থৈ যাবহি মোৰ ভাগৰ বাসস্থানত আপুনি পাৰে যদি দি থৈ যাবহি মই মানে আজি অকমান ব্যস্ত মই অলপ ব্যস্ত মানে।
আপোনাৰ দূৰত্বটো বেছি ন গৰমটোও বেছি পৰিছে ইমানখিনি কষ্ট কৰি মই যাব নোৱাৰিম
এ পাৰিব পাৰিব পাৰিব ইমান খিনি আপোনাক সহায় কৰিলে যে তেনেকে কলে।
নাই নাই আপোনাৰ কাৰণে হে। বিশেষকে অ' বিশেষকে আপোনাৰ কাৰণে ইমান খিনি কৰিব মই নোৱাৰিম মানহে।
বাৰু মই যাম বাৰু যদি সেইখিনি পোৱা নাযায় এতিয়া কথাটো অকমান বেয়া লাগিব দেই মোক। সেইখিনি পাব লাগিব গৈ।
এ হয় নি? নিশ্চয় পাব আপুনি নিশ্চয় নিশ্চয় আপোনাৰ কাৰণে মই গোটেইখিনি গোঠাই দিছোঁ। আৰু বহুত কেইটা আইটেম গোটাই থৈছো আপুনি চিন্তাই নকৰিব।
আপুনি খোৱা বোৱাৰ খোৱাৰ বাবে মানে বস্তু চস্তু আপুনি যোগাৰ কৰক মই খোৱাৰ সময়ত মই উপস্থিত হৈ যামগৈ হা মই অলপ ব্যস্ত হৈ আছো মানে এতিয়া বৰ্তমান
হয়
মই খোৱাৰ সময়ত আপোনাৰ ওচৰত পাই যামগে আপুনি চব সাজু কৰি থব মই খাম আৰু আহিম হা
হয়
হ'ব দে
ঠিক আছে ঠিক আছে ঠিক আছে
যাম বাৰু চিন্তা নকৰিব আপুনি এতিয়া আপুনি এইফালে নাহে নেকি মোক নিবলে এপাক
নহয় নহয় নহয় মই কথাটো ভবা নাছিলোঁ বেলেগ এটা ভাবি আছিলোঁ আপুনি নহ'লে কাম এটা কৰক মই মানে নহয় নহয় আপুনি আহক কিন্তু মানে কি মই মানে ইমান খিনি বস্তু মানে বনাই পোৱা নাই নাজানোঁ মানে বনাব হা বিশেষ।
এ পাৰিব আপুনি বনাবলে আকৌ
নহয় নহয় কি হ'ল মানে কথাটো বুজিছে নাই মই কি খাচী মাংস। বনাব জানোঁ মাছ বনাব জানো ডিম বনাব জানো হা এতিয়া বজাৰলৈ গ'লো বজাৰ কোনেবা জান সেইখিনি
আপুনি বোলে আকৌ এতিয়া বোলে এইখিনি আনিম।
আনিবলৈ গৈছোঁ নাপালোঁ তিতা কেৰেলা পালোঁ তিতা কেৰেলাকে লৈ আহিলোঁ দিয়া আৰু
আপোনাৰ মতলবটো দেখি মোৰ এনেকুৱা লাগিছে এতিয়া তিতাকেৰেলা খোৱাম বুলি কৈ মোক খেদিব মানে। আপুনি যোৱাটো বিচৰা নাই।
এতিয়া মানে মই কি তিতা কেৰেলাটো বনাব নাজানোঁ ন সেইকাৰণে আপুনি তিতাৰকেৰেলাটো বনাব লাগিব আৰু এতিয়া।
এয়াহে কৰিলানে মই উপস্থিত হ'ব নোৱাৰিম নেকি আজি বেছি ব্যস্ত আজি মই। আজি সেইটো দেখি।
ইমান মৰ্তবি চাওঁক খাচী মাংসৰ নাম শুনি একদম আহো আহোঁ টিফিনো লৈ আহোঁ কৈছে। এতিয়া তিতাকেৰেলাৰ নাম শুনি নাহোঁ নাহোঁ।
দিয়ক চোন ব্যস্ত হ'ব মই মানে উপস্থিত হ'ব পাৰিম কিন্তু সময়সীমাতো নি মই মানে ব্যস্ততা মানে। ব্যস্ততাৰ মাজত থাকি থাকি মানে ব্যস্ততটোত বেছিয়ে ব্যস্ত হৈ গলোঁ মই বুজি।
বেছি বেছিয়ে ব্যস্ত হৈ গ'ল নেকি ব্যস্ততাৰ মাজত থাকি থাকি। হয় হয় হয় বাৰু ঠিক আছে। ঠিক আছে আপুনি এতিয়া ঘৰৰ খবৰ খাতি কওঁক
ঘৰৰ খবৰ খাতি আছে আপোনাৰ ভাল নহয়?
মোৰ ভালে ভালে
ঠিকে আছে বাৰু বাকী ভাতসাজ সঁচাকে কিহে ঘোটাইছে আপুনি
এয়া তিতা কেৰেলা আপোনাক বনাবলৈ মাতিছে আপুনি বনাই খুৱাব আৰু তিতা কেৰেলা।
উপস্থিত হ'ব নোৱাৰিমগে আপুনি বেয়া না বেয়া নাপাব। মই বেলেগে এদিনাখন উপস্থিত হ'ম নিশ্চয়।
নহয় এনেকুৱা নকৰিব আকৌ মই অলপ জ্বলো জল গোটাই। অলপ জ্বলো গোটাই থৈছিলোঁ জল অলপ বহুত আপোনাক খাবৰ কাৰণে মাতিছিলোঁ গৰমটোৱ বেছি পৰিছে।
শুনক শোনক আপুনি বেয়া নাপায় যদি অকমান অকনমান কাম এটা কৰি দিব নেকি?
কি কাম
আপুনি আপুনি তিতাকেৰেলা ভাজি অকমান। লগতে ভাত কেইটামানৰ আগতে মোক অলপ দি থৈ যাব হা মই মানে আজি ব‌্যয়স্ত যাব একদম
মানে মই শুনাওক শুনক আপোনাক মই অ'দি থৈ আহিলোঁ হেতেন মানে মোৰ কোনো কথা নাই আপোনাক দি থৈ আহিবলে। কিন্তু এতিয়া এই চহৰত মই ইমান অতি কৰিম কৰি যাম নে, আপোনাৰ ওচৰত?
পাৰিব কিয় নোৱাৰিব অতিক্ৰম কৰিবই লাগে মানুহ এ, আজিৰ যুগত। ইয়াৰ পৰা আপুনি
নানাই নহয়, গৰমত বস্তুটো মানে গোন্ধাই যাব। ত' সেইকাৰণে কৈছোঁ আপুনি যদি আহি পোৱাত দেৰিও হয় ন, মই গৰম কৰি থৈ দিম বস্তুটো।
আপুনি চাওঁক, আপুনি চাওঁক আজিকালি অ' কিমান দূৰ অতিক্রম কৰে মানুহে বিদেশ ভ্ৰমণ কৰে আজিকালি আপুনি সেইকন পা সেইকন আহিবলে ইমান
হয় মোৰ আগতে কি মোৰ ঘৰৰ অৱস্থা- পাতিও বৰ ভাল নহয়, মোৰ বাহন এটোকোৱাও নাই যাবলৈও। বিদেশ ভ্ৰমণ কৰিবলৈও মোৰ মানে পকেট খালী।
সেইটো হয় বাৰু একো নাই দিয়ক কিন্তু মই কেৰেলা ভাজিকণ হ'লেও মানে এৰি নোৱাৰোঁ মানে এনেকুৱা বস্তু ন, কেৰেলা কেৰেলা ভাজি কোনো নেৰো মানে
হয়, হয় ঠিক আছে মই কাম এটা কৰিম নহ'লে, কেৰেলা-কেৰেলা আঞ্জা একন বনাই দিম
এ, নাই, নাই সেইটো যে একদম মো মই ভাবিছোঁ এতিয়া মই নেখাওঁৱে দিয়ক।
নাই, নাই, নাই, সেনেকুৱা নকৰিব মই ভাতত পানী দি লৈ যাম কেৰেলা আঞ্জা আকো বনাই দিম। আপুনি ধুনীয়াকে ভাত দা খাব, মই দি থৈ আহিম গে বাৰু হ'ব দিয়ক মই বাহন টোকো যোগাৰ কৰি ল'ম।
ই, ইমানো হেৰি নহয় আৰু মই মানে নাখাওঁ আৰু দিয়ক আৰু কেৰেলা ভাত কেৰেলা চব্জি মই মানে বেছি আমোদজনক নেপাওঁ মই।
ইমান আমুদজনক নাপায় নেকি? একো নাই তেলে গ্ৰেভি-গ্ৰেভি কৰি দিম তেতিয়াহ'লে মই তেতিয়াহ'লে গ্ৰেভি কৰি দিম হ'ব বাৰু।
ঠিক আছে বাৰু সেই এয়া আপুনি ক'ত আছে এতিয়া আৰু কোঠাত নে, নে ক'ত?
মই এই আৰু চহৰৰ কোঠা এটাতে আছোঁ আৰু।
ঠিকে আছে বাৰু আহিব এইফালে সময় সীমা মিলাই। সময়টো মিলাই একএদিন আহিব। মক তেনেকুৱা নহয় মই কেৰেলা ভাজি নুখুৱাও বাৰো মই পানী ধালিয়ে ভাতটো খুৱাই পঠিয়াম।
বাৰু ঠিক আছে, ঠিক আছে মই গৰম বন্ধৰ সেই দখাত ভাল-বেয়া নাপাওঁ বাৰু দে।
আৰু লগত, লগত ভাত-কেৰেলা পুৰিম তাৰপিছত তোমাৰ, শুনিছোঁ, শুনিছোঁ। শুনিছোঁ, শুনিছোঁ শুনি আছোঁ, শুনি আছোঁ আপুনি শুনিছেনে?